হেল্ল
অ ন নমস্কাৰ।
অ নমস্কাৰ কি কৰি আছা?
আছো ৰবা এনেই এ ভাত খালো ভাত খাই অলপ ওলাই আহিছো তুমি
বাপ এ ময়ও আছো আমাৰ ইয়াতেতো জানাই গছ গছনিও নাই বতাহ আকো নাই তামাম গৰম ঘৰৰ ভিতৰতে ফেনখন দি বহি থাকিব লগা হৈছে
তাকেতো বিৰাট কষ্ট পাই আছোঁ একেদিন অ গৰমৰ উৎতাপত থাকিব নোৱাৰি উম কি কবা আৰ মানুহে প্ৰকৃতি ধ্বংস কৰিছে প্ৰকৃতিয়ে আমাক ধ্বংস কৰিব লাহে লাহে
উম
হয়নে নাই
হয় হয়
প্ৰকৃতিতো নেমবিলাক জানাই
উম উম জানো তোমাৰ এই গাঁও বিলাকতে আও বঢ়িয়া গছ গছনিৰ তলত জিৰাব পাৰে আৰু গৰম দিন নত আমাৰ চ চহৰত আৰু সেইটো সুবিধা নাই ঘৰৰ ভিতৰতে থাকিব লাগে ফেনখন দিলেও আৰু তোমাৰ বহুত গৰম তোমাৰ
গৰম হাৱা মান গৰম হাৱা আহে বহুত উম উম চহৰৰ কথা ক'ব নালাগে আৰু চহৰখন দেকাত দেখাত যিমান ধুনীয়া হৈ গৈছে কিন্তু তোমাৰ প্ৰকৃতিৰ ফালৰ পৰা সিমানে বেয়া হৈ আহিছে
উম হয় হয়
মানুহ গৰমত উত্তাপত থাকবা নোৱাৰা হৈছে হয়নে। আমাৰো বৰমাহঁতৰ ঘৰ তাতে না।
উম'।
ত' বৰমা শুনক ফোন কৰলে কেতিয়াবা কৈ থাকে এনেকে যে ইয়াতে থাকিব পৰা নাই ইমান গৰম।
বৰষুণ দিলেতো বানপানীৰ উৎপাত। গৰমৰ দিনত গৰম বেপাৰ বাণিজ্য কৰিব পৰা নাই কিছুমানে।
সমস্যা সমস্যা একদম তোমাৰ
বিৰাট ক'ব নালাগে আৰু এতিয়া গাঁৱতো লাহে লাহে হৈ আছে। এই দুদিনমান হ'ল
মানে বিদ্যুতৰো মানে তোমাৰ এই কি বুলি কয় লাইনৰ অলপ অভাৱৰ কাৰণে মনে পৰিব লগা হৈছে
উম বহুত
উম লাইনবিলাক গৰমত ৰাখিব নোৱাৰে কাটি দিয়ে
উম'উম এতিয়া উপায়ও নাই কৰ্মসূত্ৰে তোমাৰ আহিব লগ লগা হৈছে চহৰত থাকিব লগা হৈছে আৰু
তাকেতো উম' মই গৈছিলো বাৰু মাজতে ফুৰিব। গুৱাহাটীলৈ গুৱাহাটী চাবলৈ কিন্তু বহুত ধুনীয়া হৈছে এতিয়া বৰ্তমান সময়ত।
উম' হয়-হয় বহুত ধুনীয়া।
উম' কিন্তু এতিয়া নতুনকে আৰু এখন দলং বনালে যে উত্তৰ গুৱাহাটীত সেইখনো বিৰাট ধুনীয়া লাগিছে চাই কেনে কিন্তু দেখাত ভাল লগা হলে কি হব। মানুহে আজিকালি দেখাত ভাল লগা কৰি নিজৰ স্বাস্থ্যৰ ক্ষতি হে বহুত বস্তুৰ ক্ষতি কৰি লৈছে।
হেল্ল'।
হেল্ল
তোমাৰ নেটৱৰ্ক প্ৰব্লেম হৈ আছে।
অ', অ', হয় নেক।
অ অ', দাদা শুনিছো দিয়া এতিয়া কোৱা।
উম' মানুহখিনিয়ে মানে ভাল দেখাবলৈ যাওঁতে যাওঁতে নিজৰ দেহ লও
হেল্ল'।